ছা? অ' এ কি ক'লা? শুনা নাপ
নেটৱৰ্ক
নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈছে নেকি? উম, আকৌ কোৱাচোন কি ক'লা?
অহ, বোলো
অহ, বোলো কি কৰি আছিলা, আজিৰ দিনটো কেনেকুৱা গ'ল? অ' এই ভালেই আছিল বাৰু, কিন্তু ঘৰতে থাকিলো মই। বাহিৰত যাবলৈ মন আছিল, কিন্তু বৰষুণ দিলে নহয়। সেইবাবে ক'তো যাব নোৱাৰিলো। তোমাৰ সেইফালে বৰষুণ দিছে আৰু তোমাৰ দিনটো কেনেকুৱা গ'ল?
অহ। দিছে বাৰু, ময়ো বেছিভাগ সময় ঘৰতে আছিলোঁ। সকলোতে- পৰ মানে অম সকলো টাইমত সময়ত তে কৰা কৰিম বুলি ভাবিছিলো কিন্তু বৰষুণ দি
বৰষুণ দেখি মনটো অলপ মানে ইফাল সিফাল হৈ গ'ল ভাবিলো মানে খিৰিকীৰ কাষতে অলপ বহি বাহিৰত চাওঁ, উম নাই বৰষুণ দিলে মনটো এনেকুৱাই লাগে।
উ
মানে পঢ়া একদম নহয় বৰষুণ দিলে। মোৰতো বৰষুণ দেখা পালে মোৰ শুবহে ইচ্ছা যায়।
হ সেইটো হয় কিন্তু, মই বৰষুণৰ টাইমত টোপনি আহে মোৰো।
মোৰো। কিন্তু মানে বৰষুণৰ শব্দ শুনি মোৰ মানে বহুত ভাল লাগে, যেতিয়া মানে টোপ টোপ কৰি পানীবোৰ পৰে ন মনটো অলপ মানে শান্তি লাগে। কিন্তু যদি বেছি হয় তেতিয়া অলপ অসুবিধাও হয়। ও'ম সেইয়ে বিশ ষকৈ হেই যেতিয়া বাহিৰত তোমাৰ বানপানী হয় ন বেছিকৈ বৰষুণ দিলে। তেতিয়াতো বহুত দিগদাৰি হয় দেই। আমাৰ ঘৰৰ ওচৰতো বান পানী হয়। ঘৰৰ ভিতৰতো সোমাই যায় সেনেকৈ মানে ভাল নালাগে।
অ তেনেকুৱা হ'ল নেকি আজি আমাৰ ওচৰতো অলপ পানী আছিল মই বাহিৰত অলপ ওলাই চালো আম ভালে লাগিল বাৰু মানে ইমান আমাৰ এইপিনে পানী জমা হোৱা নাই এ এতিয়া মানে পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে ভাল লাগি আছিলে তোমালোকৰে অলপ অসুবিধা হৈ আছে চাগে ন
চাগে ন অ মানে আজি সিমান অসুবিধা হোৱা নাই আজি ঘৰৰ ভিতৰত সিমানো পানী সোমোৱা নাই কিন্তু কেতিয়াবা বেছিকৈ দিলে সোমাই যায় বৰ্তমানতো আজি সেই আৰু কাপোৰ শুকুৱাব কাৰণে অলপ দিগদাৰি হৈ আছে
কাৰণ বৰষুণ দি দিলে ন ত কাপোৰ এতিয়া আৰু ঘৰৰ ভিতৰতে সেনেকে কে দিব লাগিব আৰু মিলি মেলি
অ
অহ বুজিছো
মায়ে আজি এটা কথা কৈ আছিল কাপোৰে বোলে মানে বৰষুণৰ কাৰণে শুকুৱা নহল ন অলপ মানে গোন্ধও কৰে এতিয়া চিন্তাত আছে
ধৌ চিন্তা আছে মানুহ
অ
অ মানে কাপোৰ বোৰ শুকোৱা নহল যে মা অলপ চিন কৰি আছে এতিয়া অ নাই বুজিছো বুজিছো কাৰণ ধুব দিয়া কাপোৰ সময়মতে নুশুকোৱালে দিগদাৰি হয় বাৰু কাৰণ কালিৰ কাৰণেও আকৌ কাপোৰ আছে কাপোৰ বোৰ ক'ত মেলিব ন যদি বাহিৰত মেলিব জাগাই নহয় এতিয়া আৰু উপায় নাই সেনেকৈ মিলাব লাগিব আৰু ভিতৰে ঘৰৰ ভিতৰতে
উম।
উম। মই সেয়ে আৰু বৰষুণৰ সময়ত এনে অলপ এই যে যেতিয়া কম কমকে টোপ-টোপকে বৰষুণ দিয়ে তেতিয়া সেনেকে তাৰে বৰষুণৰ ভিতৰত তিতি ভাল পোৱা নেকি বাৰু তুমি
অ অলপ ভাল লাগে কিন্তু, বেছি বৰষুণ হ'লে নহয় অলপ দিলে সৰু বৰষুণ হ'লে মানে অ' তাতে খোজ কাঢ়ি ফুৰিবলে ভাল লাগে। কিন্তু পুৰা ভি ভিজি যাবও
ভিজি যাবও মন নাযায় তোমাৰ কেনেকোৱা উম মোৰো সেই মানে অলপ মানে অকলে কেতিয়াবা ধৰি লোৱা মনটো বৰষুণ দিলে বেয়া লাগিয়ে যায় সেইটো স্বাভাৱিক বুলি মই ভাবো। মানে মোৰ কাৰণেটো স্বাভাৱিকে হয়, বৰষুণ দিলে মোৰ মনটো বেয়া লাগি যায়। হয়তো মই বৰষুণ দিলে শুব গুচি যাওঁ বা হয়তো বৰষুণ দিলে মোৰ মন বেয়া লাগি যায়। তেতিয়া মন বেয়া লাগিলে মানে ঘৰৰ বাহিৰত যদি কম কমকে অলপ দি আছে টুপ টুপকে, মই গান শুনি ফালে মানে উ মই বাহিৰত সেনেকে অলপ ওলাই যাওঁ। আৰু মানে ভাল লাগে মনটো তেতিয়া। এনেকুৱা লাগে যে মই মানে কিবা নিজক মানে কিছুমান কথা ভাবা গুচি যায় আৰু নিজে নিজে নিজৰ জীৱনৰ কথা।
বুজি
বুজিছোঁ।
মানে বৰষুণো এটা মানে আৱেগ আৰু ন'।
আৰু এই, পিছে বৰষুণৰ দিনত গৰম চাহ আৰু জল পান হ'লে বহুত মজা লাগে আৰু লগতে যদি পকৰা কিছুমান হয়, মই মই মানে বেছিভাগেই বনাওঁ। তুমিও মানে চেষ্টা কৰিবা বৰষুণৰ টাইমত তেতিয়া মনটো মানে ভাল লাগি থাকিব আৰু মানে বৰষুণৰ ঠাণ্ডা বতৰত মানে অলপ এটা গৰম অনুভৱ আৰু চাহ, পকৰা জলপান। উম, আমাৰ মাক কৈছোঁ যে আজি অলপ চাহ, পকৰা বনাব কাৰণে। মই এতিয়ালৈ উম, মানে চাহ মোৰ সেনেকে খোৱা নাযায়। কিন্তু মানে যিহেতু আজি তুমি কৈছা, বাৰু আজি মই আৰু একবাৰ ক'ম, পাহৰিলে চাগে মায়ে মই গোটেই অলপ দেৰি আগত কৈছিলোঁ, এতিয়া আৰু একবাৰ কৈ চাম বাৰু মই। উম, উম, উম। মানে চবে একেলগে মিলি জুলি, কেতিয়াবা অ' কেতিয়া নহয় মানে এক একেলগে মিলি জুলি এনেকে চাহ আৰু পকৰা খাই ভাল লাগে সেইটোৱে আৰু। কি কৈ আছিলা তুমি?
হয় মানে সেইটোয়ে কেতিয়াবা মানে এনেকুৱাকে মানে সকলোৰে লগত বৰষুণৰ বতৰত মানে খুব ভাল লাগে আৰু মানে হয় কোনো নাথাকিলে মানে মইও শুয়ে থাকোঁ বাৰু, অকলে থাকিলে শুই থাক ৰো আৰু আৰাম কৰোঁ, আলসোৱা লাগে গে অলপ। উম, ময়ো আজি দেৰি কৈয়ে উঠিলোঁ, বৰষুণ দিছে বুলি গম পালোঁ এই বৰষুণৰ মাত শুনিলোঁ ন' সেই টিনত সেনেকে টোপ টোপ কৈ ফেলে। তাতে তাৰপিছত আৰু মই আৰু দুই ঘণ্টামান বেছিকৈ শুই দিলোঁ আজি বৰষুণ বুলিয়ে।
আমাৰ লগতো এনেকুৱাই হয়। পিছে আৰু বৰষুণৰ দিনত মানে পঢ়া পঢ়ো, কৰিব মন নাযায়, মন কম হৈ যায়।
সে পঢ়াৰ কথা থোৱাহে, বৰষুণ দিছে এইটো মজা লোৱা ন'। কথা এনিটাইম আৰু এনেকৈ ভাল নালাগে। পঢ়িবা
সেইটোৱে, মই মানে কেতিয়াবা-কেতিয়াবা বৰষুণ দিলে গানে শুনো আৰু, আৰু মানে আহ সেইটোয়ে শান্তি লাগে এনেকে ভাল লাগে।
ভাল লাগে, উম, উম, উম। মোৰো বৰষুণ দিলে সেই উম, বিদালয়ৰ কথাবোৰ মোৰ মনত পৰে। আগতে এনেকে ৰাতিপুৱাই উঠি বিদ্যালয় গুচি গৈছিলো তাৰ পাছত তোমাৰ বহুত জু জোৰকে বৰষুণ দিয়ে। তাৰপিছত কেতিয়াবা হয়তো আধা ৰাস্তাৰ পৰা ঘূৰি আহি আকৌ ঘৰ যাবলগীয়া হয়। উম, নহলে আৰু কেতিয়াবা বি বিদ্যালয়ৰ ভিতৰত সোমোৱাৰ পাছত বহুত জোৰকে বৰষুণ দিয়ে তেতিয়া আমি চবে জুমি-জুমি চাওঁ খিৰিকীৰ পৰা যে কিমান কেনেকুৱা বৰষুণ দিছে, কিমান বতাহ দিছে। তাৰপিছত অধ্যাপকে আকৌ সেনেকৈ গালি পাৰে যে মানে খিৰিকীত সেনেকে চাব লগীয়া কি হল জীৱনত বৰষুণ দেখা নাই নেকি? সেনেকুৱা টাইপ কে গাল গালি পাৰে আগফালে চাওঁ আৰু অধ্যাপকে কি শিকাই আছে।
আহ, সেইটো হয় মানে অ' দিনবোৰ মনত পৰিলে ভাল লাগে এনেকে স্কুলীয়া দিন বোৰ বৰষুণৰ বত বতৰৰ সেইটো, মানে মানে মোৰটো ইউনিফৰ্ম ভিজি গৈছিলে। মানে যেতিয়াই বৰষুণ দিয়ে সেনেকেই স্কুলো যাবলগীয়া হয়। আকৌ তোমাৰ অ' স্কুলৰ পৰা অহা-যোৱা মানে হুন নগ'লেও নহয় ন'।
আকৌ এই কথা শুনিবগীয়া হয় আৰু তাৰ পিছত লগৰবোৰ আগবাঢ়ি যায়। মই পিছত ৰৈ যাওঁ কাৰণ একদিনত বহুত বস্তু শিকায় ন'?
উম,
উম, ঠিকে কৈছা। সে আৰু কিন্তু আকৌ বৰষুণত ভিজিলে বেমাৰ হোৱাও এটা সেটো থাকে ন যদি বেমাৰ হৈ যায়।
অ' সেইটো হয় কিন্তু আৰু বৰষুৰ দিনত ৰাস্তাও সুবিধা হয় ন? বাটত পানী যাতা জাতত মানে জাত হেৰি আহ অহা যোৱাত মানে বহুত দিগদাৰী আৰু চব মিলাবলে মানে বহুত বিৰক্ত লাগে।
লাগে উম, উম বেমাৰ হ'লে এটা অশান্তি লাগে আৰু জ্বৰ নহ'লে ছৰ্দি এই এনেকুৱা দিগদাৰী হয় দিয়া মইতো জ্বৰ চৰ্দি বেমাৰটো বৈদ্ধ বেয়া পাওঁ বাকী বেমাৰ চলি যায় কিন্ ন্তু ইটো বেমাৰ মানে অশান্তি লাগে কিয় কাৰণ ইটো বেমাৰ হ'লে দহ দিন পোন্ধৰ দিন তোমাৰ সেই বেমাৰটো গাত থাকিয়ে যায় অ ঠিকে কৈছা বৰষুণৰ বেমাৰ বোৰ মানে ভয় লগা বেম তোমাৰ অলপ উম উম অ বাৰু এই মোৰ মায়ে চাগে সেই পকৰা বনোৱা হ'ল চাগে মোক মাতিছিল মানে অ অ ঠিক আছে দিয়া তুমি অলপ খোৱা যোৱা মনটো ভাল ৰাখ হা আৰু মইয়ো চাও কি কৰোঁ অ তুমিও মনটো ভালকে ৰাখা আৰু
অ
অ অ দিয়া, দিয়া পিছে উম উম